হেল্ল'
কি কৰিছ?
অহ এইয়া ফিল্ডৰ পৰা আহি মেলি ভৰি হাতকেইটা ধুই সোমাইছো।
বাকী খবৰ খাতিবোৰ ভাল ন?
ভালেই আও চলি আছো আও
অহ মইয়ো এই আছো কিনো কৰিবি। গৰমতটো অকমান বাঢ়িছে যে অকমান নহয় বাৰু ভালকেই বাঢ়িছে গৰমতটো। এয়া আগফালে তাকে আহ তই ফিল্ডত কেনেকে দৌৰ বাৰু
উম দৌৰি পেলাই আজি গোটেই গা কাপোৰ তিতি মানে গো তাতে গা ধোৱা নিচিনা হৈ গৈছো হে
দৌৰা বাদে মোৰ অকমান যদি মই খোজকাঢ়ি অলপমান বেছি দূৰ যাওঁ তেতিয়াইে মোৰ অৱস্থা বেয়া হয়। হৈ যাব লৈছে আও
উম এই অলপ গৰম দিছে জানো।
তই অতাকে গৰমটো বেছি মই অলপ মই অলপ আগত হেৰি এখন দেখিলো এনেকে কিবা হেৰি এ এখন এ কিবা পোষ্টাৰ এখন পাইছিলো নিউজৰ কিবা এটা দি থৈছিলে। কিবা কেইখনমান জিলা একদম পোৰা গৰমে বোলে বৰ বেয়াকে আৱৰি ধৰিব। তাকে মই অথনি চাওঁতে দেখিলো অহ লখিমপুৰো আছে পায় তাত।
ইচ ৰাম চেচে
একদম মুঠ বাইশখন জিলা আছে বাইশখন জিলাৰ ভিতৰত দ লখিমপুৰ একদম ৰঙা হৈ আছে।
উ মানে টুতেল কোনখন জিলাত গৰম বেছি হ'ব?
অহ বাইশখন জিলাত গৰমতটো মানে বহুত বেয়াকে এফেক্ট কৰিব বুলি দিছে। তাৰ ভিতৰত মানে সেই লখিমপুৰখনো একদম পুৰা জিলিকি আছে আৰু একেবাৰে গৰমত
উম উম উম
বাকীখনে সেই একেই হব মৰিবই গৰমত একদম অৱস্থা বেয়া হ'ব হ ৱৈমানুহৰ বেছাৰা এতিয়া
ঘৰতে আছো অ এ আহি পোনে পাইছো হে ভৰি হাত কিটা ধুই মেলি আজৰি হৈছো যি বস্তা হৈ গৈছে এইবোৰ উশাহ চুখা তানিবলে‌ অহ নোৱাৰা হৈ গৈছো‌ গে,
অকণমান এইফালে আহিবি আকৌ আমাৰ ইফালে ওলাই আহিব পাৰো নহয় অকণমান
এ ওলাই যাবলৈ দিনটো যাবলেতো নোৱাৰি দিনটোত যাব ফোন মাৰি আছো আছো ইমান গৰমত কৰবালৈ ওলাই যাব পাৰি নেকি চোতালৈকে ওলাব নোৱাৰ ।
আৰু ইমান ৰ'দত বা মানুহ কেনেকে ওলাব হেত দূৰ হয় মই কৈছো আৰু তথাপিও অহ ৰ চোন তহঁতৰ হেৰি মাটি ৰুইছে নেকি?
আমাৰ মাটি এইনাখন গৈ মানে মানে অকমান ললে আজি অহ পৰা ৰুইছে দেখিছা, সেইকাৰণে আজি কি ফটা ৰ'দ দিছে অ তেনেকে মাহঁতে চাৰে দহটালৈকে ৰুলে।
অহ ৰাতিপুৱা ৰাতিপুৱাতটো বহুত সোনকালে গৈছে নেকি?
ৰাতিপুৱা বহুত সোনকালে মানে ট্ৰেক্টৰ লগতে গৈছে ট্ৰেক্টৰ চাৰে পাঁচটাত গৈছে তেতিয়াই গৈছে ।
অহ আমাৰ এই কাষৰ বৌজনী মই উঠা গম পাওঁ মানে তেনেকে যোৱা চিঞৰি বাখৰি গৈছে তাৰপিছত সেই বৌ গৈছে আকৌ ইফালে গৈছে
উম ৰাতিপুৱা পাঁচটামান বজাতে আমাৰ ঘৰৰ পৰা এপাক গ'লে উম সেই এনেকুৱা ৰ'দ দিছে মই মাক কৈছো তাকে মোক এবাৰ তুমি ৰ'দ ধৰিলে ৰ'দ দিলে মোক লগ নধৰিবা দেই মোক মই পাতিম মানে মই নোৱাৰো মানে ৰ'দত
নোৱাৰা আৰু দেই
এনেই যে বেলেগকে হলে মোৰ যিমান দেৰি থাকিবলৈ দিয়ে মই থাকিম। মই ৰ'দত নোৱাৰো দেই।
মোৰো সেইতোৱেই‌ এই ঠাণ্ডা দিনত এটা মই মই কি ভাবোঁ ঠাণ্ডা দিনত চা যিমান গৰম দিলেও অ মানে যিমান ঠাণ্ডা দিলেও তই কাপোৰ পিন্ধি থাক পিন্ধি থাক ঠাণ্ডা মৰি মৰি গৈ থাকিব কিন্তু এই গৰম দিনকেইটাত তৰতো এতিয়া কাপোৰ খুলিয়েই থাকিব নোৱাৰ তাকে বোলো গৰমৰ এইটো গতি মই তহঁতক খবৰ তাকে লওঁচোন কি কিনো কঢ়িছ কেনেকেনো আছে
মা ঠিকে আছে?
আছে আছে মা ঠিকে আছে এ দেউতাহে গাতটো ইমান এটা ভাল নহয় হা দেউতা হেৰা এতিয়া হেই এই গৰমৰ কাৰণেই হৈছে তাৰপিছত আজি এনে গাঁৱলীয়া দৰবোৰ খুৱাইছো
কি হৈছে নো দেউতা?
এ তাকে জৰ কাহ হৈ আছে অকমানকে ।
কৈছিলে দেই মানে কিবা অসুখ হৈছে বুলি
একদম পুৰা ইমান একেবাৰে ইমানেই গাটো বেয়া কৰিছে বোলে আজি দেতা দেউতা ভাগৰ একদম পুৰা হেৰি জ্বৰত থাকিব পৰা নাই আগফালে সেই পকাত তাতে আহিফালে শুই আছে সেইখনত আৰু গৰম দিছে এইফালে জ্বৰ ত এতিয়া গা মানে ঠাণ্ডাই লাগিছে নে গৰমে উঠিছে নিজে গম
অ আৰু ইমান গৰমত জ্বৰ আৰু এই গৰমত জ্বৰ উঠিলে কি হয় জানে নাই মাথা বিষ বা আৰু কে নাই হোৱা নহলে‌ পাগল হৈ গলো‍ হেতেন
গৰম দিনত জোৰ এই মাৰি দিব মজ জ্বৰ হ'লে মোক কিব হলে মোৰ মাথা বিষ হলে বেছি চিন্তা হল মোৰ মাথা বিষ সম মানে সহ্য় কৰিব ন মোৰ চকুতো মানে আৰে গোটেই মাথাৰ বিষ হলে কি অৱস্থা হয় মই কেকাবও নোৱাও কানিবও নোৱাও
অ সেইটো মোক সেইটোহে এই তোৰতো চাইনাচ আছে ন এই মোৰ চাইনাচ্ আছে মাইগ্ৰেইন তোৰ মানে চব লগতে হ'ল যে এতিয়া মোৰ মানে অকমান ৰ'দত একদম ভ্ৰমক ভমক ধৰে
মোৰ কি হয় জানে মোৰ জ্বৰ উিলে ডাইৰেক্ট সেই কেকনি জ্বৰটো হৈ উঠে মানে মাথা চাতা বিষুখোৱা ধৰিলেও চব হয়
অ সেইটো বেয়া আকৌ তেনেকে আৰু আৰু সেই সেইটো কাৰণে গৰমটোত একদম ঠিকছে পানী খাই থাক লাগে পানী খোৱা মানে একদম অৱস্থা বেয়া হয় পানী যিমান পাওঁ সিমান খাবি মানে এতিয়া
উম মই আকৌ সেই মোৰ যদি ৰাতিপুৱাই মই ভাতৰ লগতহে পানী কন খাওঁ হ মই দিনটো পানীয়েে নাখা মই নিজে অনুভৱ কৰিছো নে পানীটো নাখালে
এ সেইটো বহুত বেয়া কথা সেইটো বহুত বেয়া কথা একদম এতিয়া সেয়ে মই কাৰণে বটল এটা ৰাখিয়ে লৈছো আউ
এ চাবাচোন লগত বটল এটা থাকিলে পানী খাৰিবলৈ মন যায় ন
অ সেই কাৰণে মই পানী বটল টো ৰাখিয়ে থওঁ মই জোলৈকে যাওঁ পানী বটল
উম লগত বটলটা থাকিলে মানে খাইিবলৈ মন যায় পানী দেখিলে খাই দিব মন যায় ন
অ পেটত নোসোমাই কিন্তু মুখে মুখে মুখনে বিচাৰি থাকে মানে তেনে
অ সেইটোয়ে ভাল সেইটোয়ে ভাল পানী মানে লগত ৰাখিব লাগে লগত ৰাখিলে মানে খাই থাকিবলৈ মন যাই মই কেতিয়াবা পঢ়িবলৈ লওঁতে ভৰাই লওঁ বও আৰু এতিয়াৰ দিনকেইটা ইমান প্ৰব্লেম নাইন্ত ঠাণ্ডা দিনত যে মই কেবাৰে খাবলৈ মন নাযায়
ঠাণ্ডা দিনতো এনেও মন নাযায় কিন্তু এই গৰম দিন কেইটাত একদম পুৰা পানীতো খাই থাকিব লাগে মানুহে যেনেকে যি নহওক কিয়
আহ
এই গৰম দিনকেইটাত বোলো মানুহে পানী একেৰাহে খাইয়ে থাকিব লাগে
অ খাই থাকিব লাগে তেতিয়া ভাল
এই সেইদিনাখন আহ শুন আকৌ সৌদিনাখন আমাৰ এই এই পিছখন গাঁৱত যে তই নাই সিদিনাখন তাৰপিছত আমি কি কৰিলো এনেকে পিচন গাঁৱে গলো এনেকে পো এই পুল এটা আছে পুলতো সিঁচো আগদিনাখন আমি সেইফালেদি আহোতে এই ইমানেই মাছ ইমানেই মাছ বাপৰে তাৰ পিছত কি কৰিলো বোলো পুলটো সিচো সিচু বুলিয়ে হেৰি কৰিলো হে মানে মই প্ৰথম সিচু বুলি যোৱাই নাছিলো তাৰপিছত তাত নামি দিলো পানীত ৰ'দ একদম পুৰা ৰ'দ মূৰত একদম চিদ্ধা
অ সেইদিনাখন সেই আমি আমি মানে কালি আবেলি ওলাই গৈছিল তেতিয়া হেম দাদাই কৈছে ইয়াত মাছ ধৰিছিলো হি বুলি কালি
অ সেইটোৱে এ মাছ বহুত ওলালে শিঙি ওলাইছে তোৰ অ অ একদম গৰৈ চেঙেলী
অ তাৰ পিছতে মানুহে মানুহ এটাই তিনি মানুহ এটাই তিনি কেজি মান মাছ হেনো চবে হেনো ধৰি পেলাই ভাগ কৰিম বুলি ভাবি আছিলে মানুহ এটাই হেনো অকলে হেনো লৈ গুচি গল
অ আমি চাচোন তই একদম বৰ খং উঠিছিল মানুহটো তোৰ চা আমি ইমান কষ্ট থকৈ আমি অ ইমান ৰ'দত ইমান কষ্ট কৰি আমি তেল চেল ভৰাই মেলি সেয়া সিঁচিছো সেইটো বোলো মাছে কেইটামান ধৰো গোটেই কেইটা মানে যিমান যি হলেও ঘৰলেতো মাছ কেইমান নিবলে পাৰিব লাগিব ন চবেই তাৰপিছত কি কৰিলে পাই একদম মানুহটো একদম আমি একো কবই নোৱাৰিলোঁ আৰু ডাঙৰ মানুহ আমি একো কব নোৱাৰো ন পুৰা নামি আৰু নামি গ'ল নহয় নামি গৈ পেলাই তোক কৈছ ন কম হলেও তিনি কেজি ইমান।
হেগিতা কৈছে কালি আমি এনেকে একপাক ঘূৰি আহিলোগে নহয় আমাৰ ইয়াত। ফাল লৰ ৰাস্তাটো গৈ একদম পিছখন গাওঁ দি।
তাকে আও প দি উপাই নাই মানে কৈছো নহয় তোৰ মানুহটো বেয়াও লাগি মানে ক'বলৈও মন।
এ হয় অ উম ইমান ৰ'দ ইমান কষ্ট কৰে মানুহ। তেনেকে কৰিলে খং ওঠে আকৌ ন। ইমান তেনেকা কৰে আৰু চোৱাচোন আজিকালি ৰ'দত থাকিলে মানুহ কিমান বেমাৰ আজাৰৰ পৰা চব। ঘৰ মানুহে কিমান চিন্তা ৰদলৈ ওলা আ আজিকালি মানুহবোৰক গা বোৰ কুমলীয়া নহয় জানো। এই কভিডৰ বেজী ভেকচিন লোৱাৰ পৰা মানুহবোৰৰ গা বোৰ বেছি আলহুৱা হ'ল নিকি।
অ বৰ আলসুৱা আলসু কেনেকুৱা লাগিব ললে ঔ আৰু অকমান গৰম সহ্য কৰিব নোৱাৰে অকমান ঠাণ্ডা সহ্য কৰিব নোৱাৰে। মানুহ বোক কিনো হল
মই শুনা দেই মই মা হতে মা হঁতে যোৱা বছ- ছৰ দেই মই ফেন নোহোৱাকে শুলো কিন্তু এইবছৰ মানে মই পাৰা নাই। ইমানেই গৰম উঠিছে নহয় মোৰ মানে এই বছৰ মই পাৰা নাই মানে আগতে মা হতে ফেন লৈ শুৱে। মই নোহোৱাকে শু এতিয়া আমাৰ যে তিনিখন বিছ তিনিখন টেবুল ফেন আকৌ বাহিৰৰ ৰুমত এখন ফেন জানে চাৰিখন ফেন ঘৰৰ মানুহৰ চাৰিটা চাৰিখন। বে
উপায় নাই লাগিবই ন
কেনেকুৱা গৰম বুলি ভাবিছা কেনেকুৱা গৰম হয় অ
অ আহ সেইটো বৰ বেয়া হৈ গৈছে অ পৰিস্থিতিবোৰ এতিয়া আৰু আমাৰ কথাটো আম আমাৰ ওপৰ চামলৈ কথা নাই আমাৰ ওপৰ চামে আগতেই মানে একদ এনেকে কটাই দিব পাৰে। মানি লব পাৰে গৰম হৈছে তো বিচনী মাৰি মাৰি য়ে চলি যায়।
সেইটো লগত ফিক্স হৈ আছে আকৌ আগৰ পৰা কিন্তু আমিবোকে ঘপককে পাই যোৱা আৰু যি হলো মানে। আমি একেবাৰে জন্মৰ পৰা নাপাব পাৰো কাৰেণ্ট অহানো আমাৰ ইয়াত কাৰেণ্ট। ন আঠ চন মানতহে আহিছে ন। আঠ ন চন মানত আহিছে দেই। বহুত পিছত আহিছে আমাৰ দোন ফেন ফেন আমাৰ ফ্ৰেণ্ড যেন বাৰ তেৰ মানতহে লৈছে নেকি আমি একেবাৰে জন্ম। নাই পোৱা যদিও মানে কিন্তু মানে এই আধাৰ পৰাইত বেছি ভাগ
প পোৱা নাই। অ সেইটোয়েই কিন্তু এই আমাত কে সৰু যি। খিনি আছে নহয় ত সিহঁত চাবি বেছি নৰম একেবাৰে গোটেই অ নৰম সিহঁতৰ গা বোৰে একেবাৰে ত অকমান গৰমত একদম গোটেই গাত কিবা উঠি যায় গাটো একদম বেয়া কয় জ্বৰ উঠে কিবা হয়।
আগতে আমাৰ মাহতে কয় আৰু মাহতে উম মাহতে নদীৰ মাজত পই খেতি কৰে য়ে। তাৰপিছত মোৰ হেনো বা তেতিয়া অকণমান অকমান অকমান ডাঙৰ হয় আৰু দাদা এজন আছিলে আমাৰ ঘৰত দাদাই বায়ে। ভাত পানী বনাইম বুলি নিয়ে আৰু মই তেতিয়া ছুঁচৰিব পৰা হৈছো আৰু। পিছে মাহতে লৈ নহয় দিনটো কাৰণে সেই মাঠাই মাজলৈ তাৰাছত এনেকে ছাটি তলতে মোক হেনো এনেক থৈয়ে আৰু তাত কিছুমান জেগাত বন যে বাৰিষা কালতো অ ক ওখ খ থাকে। সেইবোৰ কৰোতে মানে লুটি পুতি খাই বালিয়ে বোকাই তেনেকে থাকিলো কিন্তু এতিয়া লৰা ছোৱালীয়ে। তেনেকে থাকিলে বেমাৰ
এই বেমাৰত পৰিব তেনেকে তই পাৰিলি তই বা মই আমি তেতিয়া আমি হেৰি কৰিব পাৰিলো ন আমি বোকাই পানীও পাইছো আমি। বোকাতো নামিছো পানীতো নামিছো গৰমতো ঠাণ্ডাতো আমি যেনেকে নহওক চবতে আমি মিলাই আছো কিন্তু এতিয়া খিনিয়েতো তেনেকে নাপায়েই, আৰু এতিয়া খিনি ল'ৰা ছোৱালী পৰিৱেশ
সেহঁতক দুখ দি লাভ নাই, সেইটো মানে পৰিৱেশতটো চবেই দিছে। সেইটো মানে ঘৰৰ মানুহৰ পৰা সেইটো পৰিৱেশ পাইছে। সেহঁতক দুখ দি লাভ নই যে নোৱাৰে উইক কিব কিবি। সেইটো মানে খাদ্য বস্তু জলবায়ু চবৰে প্ৰভাৱ সেইটো।
অ সেইটোয়ে উপায় নাই আও, এতিয়া সিহঁতক সিহঁতে তেনেকে মানি চলিব লিব আও তেনেকে চলিয়ে থাকিব সিহঁত, ইহঁতক আও মই তাকে ভাবিছো কালিল
মোৰ ঘৰ দি
অ কিবা কামৰ? অ অ আজৰি হয় আজৰি হয় তেতিয়া।
আজৰি মানে সেই কাইলে ৰিপৰ্ট দিবগে লাগে। কলেজত, তাকে ককমতে উম উম আকৌ ফোন কৰিবা। সময় পালে উম উম হ'ব, অ অ।